হেল্ল'।
অ' পূজা কি খবৰ?
অ' ভালে দিয়া।
কি কৰি আছা?
এ, আছোঁ ৰ'বা বহি ইমান গৰম।
উম, তাকেতো। লাইন আছে না নাই সেইফালে?
লাইন আছে ৰ'বা এই লাইনটো মানে কি অহা যোৱা কৰি থাকে।
অ' হেৰি বৰষুণ দিছে নেকি?
বৰষুণ দিব চাগে মানে অলপ বেয়া কৰি আছে ন' বতৰটোও দিবও পাৰে?
উম।
আৰু কালিও এনেকে মানে ক'লা কৰি আহিল কিন্তু যেনকে বতাহ দি বৰষুণ চৰষুণ নাই আৰু।
উম, আজি ফুৰিব গৈছিলা নেকি।
অ' এ, আজি মোভি চাব গ'লো ৰ'বা অলপ।
অ' পিছে ভালেই গ'ল আৰু আজিৰ দিনটো কিজানি।
অ' ভালেই গ'ল মানে গৰমত আৰু অৱস্থা বেয়া।
তাকে তথাপি আৰু কলে এই ৰুমত থাকি থাকি ভাল নালাগে নহয়।
অ', অ', এ, চানডে দিনটো অলপ ওলাই গ'লে ভাল লাগে আৰু। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
অ' শুনিছোঁ দিয়া কোৱা।
অ', অ', ঘৰ কেতিয়া যাবা ঘৰ?
এ, ঘৰত কেতিয়াবা আৰু বন্ধ দিয়ে। বন্ধ পৰীক্ষা এইটো মাহতে হ'ব বুলি কৈছে ৰ'বা মানে বিশ তাৰিখ মানে।
উম, পৰীক্ষাতো গেপ নাই কিজানি।
নাই নাই গেপ নাই, কন্টিনিউ আছে চাৰিদিন।
অ, আমাৰ ছেম বিছ তাৰিখে হ'ব বুলি কৈ আছে কিন্তু কি বা কৰে। যদি একো অসুবিধা নহয় বিচাৰিকে হৈ যাব আৰু।
উম, ই এক্জাম আহিলে কি হ'ব, নপঢ়ো চো পঢ়ো এক্জামৰ আগদিনাই যি আৰু।
তাকে আমাৰতো কালিও ক্লাছ টেষ্ট আছে কিন্তু পঢ়ায়ে নাই।
অ ক্লাছ টেষ্টটো আমাৰো হৈ গ'ল। মানে দুটা হয় গ'ল আৰু এ এটা লম বুলি কৈ আছে আৰু কিবা কৰে।
উম, তাকেইেতো।
উম, তোমালোকৰ বন্ধ নিদিয়ে নেকি।
দিব আমাৰ পৰীক্ষাৰ পাছত দিম বুলি কৈছে কিন্তু জুলাইতে দিয়ে না আগষ্টতে দিয়ে বা।
অ, আমাৰতো বন্ধ দিবই নোখোজে। মানে কয় যেছিলুলাই মাহত দেখোন বৰষুণ এৰি থাকে কিয় বন্ধ লাগে।
অ, চম আমাৰো কিন্তু তথাপি লাষ্ট নিদিলে আৰু আগষ্টৰ ফাৰ্ষ্ত দিব কি জানি।
উ, এ মানে ইচ্ছা নাযায় আৰু কিমানো‌ থাকিম ঘৰতো যাব ইচ্ছা যায়।
উম, কিন্তু গৰম আছে বহুত। গৰমতটো আছেই ইমান ৰ'দ কিন্তু তথাপি আৰু।
মানে কলেজৰ কথা কি কম আৰু। তে তেনেুৱাই প্ৰাইভেটত তেনেকুৱাই মানে বন্ধাই দিব নিবিচাৰে। হেল্ল, হেল্ল, হেল্ল,
হেল্ল,
অ, শুনিছো দিয়া কোৱা।
অ, মাজে মাজে নেটৱৰ্কৰ প্ৰব্লেম হৈ থাকে নেকি।
অ, এই নেটৱৰ্কৰ ইচো হয় অলপ।
উম,
হা,
চাহৰ লগত কি খাইছা।
আজি মেগী দিছিলে।
অ,
মানে ইয়াতে দিয়া মেগীটো ভাল নালাগে ন আ, ৰুমতে বনাই কিনে খালো আৰু।
অ, অ, ঠিকে মানে বনোৱা হেৰি আছে।
হয়, কেটলি আছে কেটলিতে বনাও আৰু কিবাকে যোগাৰ কৰি।
অ, তাকেতো তাতে আৰু।
উম, উপায় নাই আৰু কি কৰিবা।
উম,
হোষ্টেলত থাকিলে যোগাৰ কৰিব শিকিবই লাগে।
উম, তাকে এনে হেৰি খানা, খানা বিলাক কেনেকুৱা।
খানাবিলাক আৰু ঠিক ঠাক আৰু কেতিয়াবা ভাল দিয়ে কেতিয়াবা বেয়া।
উম, তাকে প্ৰত্যেকবাৰেই আৰু ভালো নহয় নহয়।
উম, উম,
উম,
তোমালোকৰ?
আমাৰো ঠিকে আছে এ, কেতিয়াবা আৰু।
অ'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।